কি কৰি আছা?
সয়া বহি আছো। তুমি কি কৰি আছা?
মই গা ধো
ভাত পানী খালা?
খাইছ ন। ভাত খ খোৱা নাই হুন খাম। তুমি খালা?
মই ভাত- চাত খালো। তামোল খাই আছো বহি কেনে। এতি অকা দুুৱ নাই
টোপুনি মাৰিছে। এই ঘৰণত
কটো পুনিমৰিলে
সেই কাৰণত মই
ময়ো ছোৱালীক কৈ আছো টোপনি মাৰি ল'বলৈ। মাৰ নাই গুচি গৈছে।
উম।
ছোৱালীক টিছন নিদিয়া? ছোৱালীক টিউচনত নিদিয়া?
ধুপুৰী খালা?
অ দুপহৰীয়া ভাত খালো। ছোৱালীক টিউচনত নিদিয়া?
কি দিয়া খাইছা?
কত টিউছনত নিদিয়া ছোৱালীক?
ছোৱালী?
অ টিউচন নাযায়? টিউচনত কেতিয়া যাব?
ল'ৰা ছোৱালী টোপনি মাৰিছে। ছোৱালীও টোপনি মাৰিছে।
ক টিচন নকৰে?
কিছে মজৰিিবন
কৰবাতো ই খেলি আছে। কৈছিলোঁ টোপনি মাৰিবলৈ টোপনি নামাৰে
ল'ৰা ছোৱালী টিচন নাই আজি
এই টিউচনত নিদিও শুকুৰবাৰ মাদ্ৰছা পঢ়ে যে মাদ্ৰাছা টিউশন টো বন্ধ হৈ আছে
আৰু
ইমান দেৰিকৈ গা ধুব লাগে হা
শনিবাত খালে উ
ভাত-চাত খালে। ছোৱালীও খালে, ছোৱালী দেউতাও খালে আৰু এটা জাল আহিছিলে মোৰ
যে সেইও খালে।
অ
এতিয়া ইমান দেৰিক গা ধুব লাগে কিয়, আৰু আগত কৰিব নোৱাৰা?
ইমান গৰম দিছে জানো যে
আৰু এ কাৰণ দেৰি কৰি গাটব লাগে।
অ
ৰ'দটো কম গৰমটো বেছি
গৰমৰ কাৰণে তজি
তোমাৰ ছোৱালী‌ স্কুল কোনটোৰ স্কুলত পঢ়ে, প্ৰাইভেট স্কুল পঢ়ে কৰ চৰকাৰী স্কুলত পঢ়ে নে প্ৰাইভেট
প্ৰাইভেট।
মই চৰকাৰী দিছোঁ
আহ তোমাৰ
এই চৰকাৰী স্কুলত পঢ়ে
অ', মই দিদিম চামে চৰকাৰীতে দি দিম
চৰকাৰী টে দিব লাগে হিমন্ত মামা এতিয়া টো ভাল কৰিলে নহয় স্কুলকেইটা
চৰকাৰী স্কুলত ভাল ভালকে পঢ়া
দুখীয়া মানুহ বেছি হেৰি নকৰোঁ য'তে প্ৰশত পঢ়ি উপ পিবালকৈ
অহ
আশাটো কৰোঁ যে পঢ়াই কিনে চাকৰি কৰিলে ভাল লাগে এতিয়া জানো কি কৰে
বাল বাল পে পঢ়া
পঢ়িবৰ কাৰণে সি কি কৰে জানো ভালকতো পৰীক্ষা চৰীক্ষা দিলে
পৰীক্ষা ছোৱালী লোলীৰ পৰীক্ষা এটা আছে কালি তে বন্ধ হৈ যাব স্কুল
মোৰ ছোৱালী পৰীক্ষা দুটা দুটা দিলে পিছত তাকো বন্ধ দিব স্কুল
এটা আছে। স্কুল বন্ধ কৰিলে ঘৰত যাম উম
আকৌ মাতি আছে মোৰ ভাইটি কৈ আছে যাবলৈ আকৌ গৰমতত
মোৰ ব ডাঙৰ বণ্টি কৈ আছে যাবলৈ গৰম বন্ধ দিলে বাইদেউে কৈ আছে কমল ঘৰলৈ আহা তাৰ ছোৱালী বোলে কান্দি আছে মোৰ ঘৰত আহিব থা থাকিব গৰম বন্ধত কি কৰে জানো প্ৰথমত মোৰ কাম কাজি নাই কি কৰিম পইচা নাই ছোৱালী সেইটো মোৰ ভণ্টি ছোৱালী মোৰ ভন্টি ছোৱালী কান্দি আছে কৈ আছে যে মাহী ঘৰত যাম। কেইদিন থাকিম। এতিয়া মোৰ হাততে পইচা নাই ঘৰতো চাউল নাই এতিয়া কি কৰিম। এতিয়া মানাও কৰিব নোৱাৰোঁ। আহিব দিব নোৱাৰোঁ এতিয়া কি কৰিম আৰু। চাওঁ কিবা কাম চাম পায়নে নাই। দুখীয়া মানুহৰ দুখ নাযায় না
তোমাৰ হাজবেণ্ড ক' ত আছে
এই নদীৰ কিনাৰত মানুহ এটাৰ লগত কথা পাতি আছে
উম
ঘৰৰ সন্মুখত ডাঙৰ নদীয়ে এটা আছে
মোৰ হাজবেণ্ড কৰি আছে
তোমাৰ হাজবেণ্ড ক'ত গল?
টোপনি মাৰি আছে। ল'ৰা ছোৱালীৰ
মইতো কৈছো গৈ শুবলৈ নোশুৱে যহেতু তুমি টোপনি মাৰা মোক কয় নামাৰো।
খোৱা নাই। গা ছা দুই তাৰপিছত
ৰন্ধা বাৰা কি কৰিছিলে? কি বনাইছিলা আজি ভাত খাবলৈ? মাছ তাছ বনাইছিলে?
হম।
মাছ তাছ বনাইছিলা?
মাছ বনাইছো। আহ ভাজি বনাইছো। মাছ বনাইছো। উম।
শুকান মাছ খালে কচু দি লতি দি নহ'লে কঠলৰ গুটি মিঠালৰ চৰপাত এইবিলাক দি বনালে ভাল লাগে।
দালি বনাইছিলোঁ যে খাই ভালেই লাগিলে দালি বা নেমু দি খাইছিলোঁ।
আজি ৰাতি কি বনাওঁ তাকে চাওঁ। তুমি ৰাতি কি বনাবা?
ৰাতি কণী চণী আছে বনাই দিম, আলু পিটিকা দালি। এইবিলাকে বনাব লাগিব।
মোৰ ঘৰত দালি আছে।
ঘৰত কণী আছে। আলু দালি কণী এইবিলাকে বনাম। এতিয়া মই মাষ্টৰ তোক মাতিছিলো আহে নাহে? কমাৰ ইয়াতে যে মাষ্টৰটো আহে। তৰুণী ছাৰ, সিজনক কৈছিলোঁ আহিব কাৰণে এতিয়া কি জানো কৰে।
তৰুণী চাৰ আহিলে অকমান ভাল হ'লহেঁতেন।
তোমাৰ ঘৰে কাম চাম কাম কৰা শেষ।
আমাৰ পকী ঘৰ নাই না, মাটিৰ ঘৰ। পকীঘৰ চৰকাৰৰ পৰা এটা নামত আহিলে।
মই কৰিম, হয়। খোৱাৰ পিছত মই কাম কৰিম।
ঘৰটো পাই লওঁ।
কোৱা কাম এইখিনি কিন্তু, মই কাম চাম কৰি ভাত চাত খাই শুই আছোঁ।
মই গা ধুম গা ধুই বাত।
ভাল লাগা নাই। ছোৱালীটোক মাতিছো যে টোপনি মাৰ টোপনি মাৰ বুলি নামাৰে।
টোপনি মাৰি থাকা।
অংগনবা অংগনাবাদী স্কুল পৰা কিবা কিবি দিয়া নাই। ছোৱালীহঁতক লৰাটোক।
উম'।
ল'ৰাটোক অংগনবাদী স্কুলৰ পৰা একো দিয়া নাই।
ল'ৰা টোপনী মাৰি আছে, ছোৱালীও টোপনী মাৰি আছে।
হাজবেণ্ড ক'ত গৈছে?
হাজবেণ্ডও টোপনি মাৰি আছে।
তেনেহলেতো ভালেই সিহঁতে টুপনি মাৰিলে, এতিয়া তুমি গা পা ধুই ভাত চাত খাই।
ভাত চাত খাই, পাই তাৰপিছত টোপনি মাৰি আছে।
এইবিলাক কৰোঁতে সময়ে গুচি যাব। দুইটা দুটামান বাজিছে নেকি?
দুটা চাৰ হ'ল।
হয়। এইকাৰণেতো সময়েই গুচি যাব। পিছত কেতিয়াও শুবা সময় নহ'ব নহয়।
বেমাৰটো ভাল হৈছে। বেমাৰ আছিলে যে? অহ' বেমাৰ আছিল, বেমাৰ ভাল হ'ল। কত তোমাৰ বেমাৰ ভাল হৈ গৈছে ন? আজি মোৰ কঁকালটো বিষাই আছে।
অহ'।
ৰাখি।
তেনেহলে ৰাখি দিওঁ, মইত গা ধুও।